আহ হেল্ল'
হেল্ল'
উ
হেল্ল'
আহ কোৱা
অ তুমাৰ মাতটো ভাল কৰি অহা নাই
অ কোৱা ন আছো
হেল্ল'
অ
অ শুনা পাইছা
অ পাইছো
আহ পিছে ভালে আছা
অ ভালে আছো তুমি ভালে আছা
অ ভালে আছো চব ভাত চাত খালা
অ খালো খালো তুমি খালাানে
অ মই খালো ব'লা আজি আমাৰ সৰু কালৰ পৰা এতিয়ালৈকে এ সৰু কালৰ পৰা কি কি চাইছিলো মানে টেলিভিছনত কাৰ্টুন কাৰ্টুন গিলা জে ছিলো যে সৰুতে আজি সেইটো বিষয়ে কথা পাতো বলা পিছে সৰুৰ পৰা কোনটো কাৰ্টুন চাই আহিছিলা তুমি
মই ঘৰৰ পৰা চাইছো দৰিমন চেং চেং চটা ভ মচবন বাৰ্ব মাছ আদা বিয়াৰ মই মই বেছিকে ছটা ভেম চাইছিলো ঘৰতে আৰু দৰিমন আৰু চেনচন বেছিকে চাইছিলো সেইবোৰ মোৰ চব
হয় নেকি
ফেভাৰিট আছিল মোৰ চিন চেন আৰু তোমাৰ
চিঞ্চন মোৰ মোৰ চিনে ভাল লাগিছিলে চিম নিঞজ আটুৰি পাৱাৰ ৰেঞ্জ বেবলেট এইবিলাক পাৱাৰ এঞজছটো বেছি ভাল লাগিছিলে সৰু একদম সৰু পৰা তুমি কি চাইছা প্ৰথম যেতিয়া টিভি টিভিত কণ কৰিছিলা এতিয়া প্ৰথম প্ৰথম স্কুল পৰা ছটা ভীম তোমাল লগ ছোৱালি মহ বাৰ
মই বাৰ মই বাৰবি নাচাৰিছিলো মই মই বাৰবি নাচাইছিলোঁ ষ্টাৰ্টিঙত।
কি হ গায়
আহ
ক
উনে
হা
এনে
এনেই ত মানে প্ৰথম তোমাৰ আছিলে ছটা ভীম তাৰ পিছত চ কেক চাইছিলা?
ছেকেণ্ড বাৰ চাইছিলো মিষ্টাৰ বিন।
অ মিষ্টাৰ আটাইতকৈ পুৰণি হেৰি এইটো অৰিজিনেল খন চাই ছিলে ন এই কাৰ্টুনটাইপ টো?
এইটো অ এইটো কাৰ্টুনটো চাইছিলো অৰিজিনেলটো চোৱা নাছিলো কাৰ্টুন যে তাতে যে এটা টেডী বিয়েৰ থাকে। দিলো চাই
অ
দ
পাৰে। তাতে বেছি বছিভাগ মই ক মইো মইো ছটা ভীম চাইছিলো, কিন্তু আজিকালি ছটা ভীম ইমান ভাল নালাগে যিমান আমাৰ কালত ছটা পিন্ধ বেছি ভাল। লাগিছিলন্ত ডাগৰ একদম কাৰ্টুন গিলা আছিলে সেইগিলা কিবা আছিল চট কিল কেনোলাগে ন
উম কিন্তু ইণ্টাৰেষ্টিং লাগিছে যে সুৰতে সৰুতে চাই সেইবোৰ। ইমান ভাল লাগিছে এতিয়া কিন্ত ইণ্টাৰেষ্ট নালাগে চাবলৈ।
এতিয়া ইণ্টাৰেষ্ট নালাগে ন সেইটোয়ে আৰ এতিয়া ইণ্টাৰেষ্ট ক'ত ন আহিব এতিয়া যি যিহে কাৰ্টুন গিলাক মানে কাৰ্টুনৰ মানে হেৰিতোৱে চেঞ্জ কৰি দিছে আজিকালি চোৱ আজিকালি সৰু সৰু বাচ্ছা কেইটা আজিকালি নাচাই ন আজিকালি ইউটিউব ইউটিউবত কাৰ্টুন ইউটিউবত এ এৰি আহিব কি কয় নতুন নতুন কিবা আহিব এইবাৰ ৰিলচ ইক্সকৰি থাকে ৰিল টাইল টিযেতাৰ ৰিল টাইম আহে ৰিল ইস্কল কৰি থাকো হেৰি কৰো আমাৰ আমাৰ নিচিনা দিনটো নাই আৰু হয়টো এতিয়া বৰ্তমান এ হয় বৰ্তমান সিহঁতৰ বেলেগ যুগ চলি আছে আমাৰ আমাৰ ফালেদি বেলেগ যুগ আছে
অ চাইছিলো তমেনান যেৰি ত তাতে অ চাইছো মই তুমি চাইছো নে
অ মই চাইছো টমেজেৰিটমে টমে জেৰিক ধৰি থাকে ধৰব খোজে সেতে দুজন দুচমানি মন হৈ থাকে কিন্তু দুজনে ভাইৰ নিচিনা থাকে
অ তাতে এটা জেকো আছে ন তাৰ ব্ৰডাৰ জেক আছে ন
অহ জেকটোতো জেক সেইটোতো কোকোৰছ
কক্ৰচেছ নহয় কক্ৰচেছ নহয় অ অ চৰি অ অগি এ কক্ৰেচেছ অ
জেক আছিলে যে জেগ আছিলে অ ককৰেচ আছিলে দগ জেক আছিলে তাৰ ন আছিল ছোৱালীজনীৰ নাম কি আছিল আছিলে সেই এইটো মেকুৰীটো ছোৱালী মেকুৰী অলবিয়া অল বিয়া অলবিয়া সেইটো এতিয়া চাই তই এতিয়া ক নতুন আহে কিন্তু আগতটো আগতে নতুনত নতুন যিটো আগৰ পুৰণি আছিল যে পুৰণি থাকোঁতে এইটো নাছিলে ই। কেৰেটা নাছিলে খালি জেক আছিলে আছিলে বব আছিলে আৰু সিয়ে আছিলে আৰু কক্ৰচে চছিলে আৰু কেচামমান কেচামমান কেৰেক্টাৰ আছে আৰু তাকে একটা
উ উ তুমি দৰিমন মুভিবোৰ চাইছ চানে দৰিমনৰ যিমান মুভি আছে
দেচি। দৰেমন
ৰ এটা ৰবট ডেট আছিল নেকি ন অ ৰবট অ নহয় এইটো চিচেনত আছিল ৰৰডটটো
ৰবৰডটোতো চিন্তত আছিলে চিচেন এইটো কি কয় চিঞ্চেন দেউতাক কিডনেপ কৰি কাৰণে ৰ'বট বনাই দিয়ে ৰবটত তাত দেউতাৰ মেমৰিটো সোমাই দিয়ে মেমুটো সোমাই কেনে তাৰ পিছত পিছত সেইটোক দইতা বনাই কেনে পঠাই দিহে পঠাই দি কেনে সি সি ৰবে ভি নিজকে নিজে সি মানে নিজকে নিজে এনালাইজ কৰি লৈছে যে মই অবজাৰ্ভ কৰিব পাৰে যে মই দইতা হয় বুলি কেনে দে মই সি বুজি পা ম বুজি পায় আৰু এডভানস ৰবট আৰু বু য চিমান য
মই ব মাৰ মইতো সৰুৰ পৰাতো মই বহুত বহুত বিচাৰিছো চিঞ্চনৰ পুৰা খতম কৰিছো মুভি আৰু চব মুভি চাইছো কিন্তু মই পাহৰি গলো নামকেইটা তোমাৰ মনত আছে নেকি নাম কেইটাৰ চিঞ্চনৰ মুভি কেইটা
চম চন্দৰ মুভগীতাৰ নাম ইাৰ মনত নাই ইমান পুৰণীয়া মুভগীত চোৱা নাই কিন্তু কিন্তু মই মই খালি কিন্তু গম কুৱা আৰু কিছুমান মুভি আছিলে এ কেইটামান আগতে সৰুতে চাইছিলোঁ একদম পুৰণীয়া মুভি। এই তো আজিকালি নিটিয়েই
তাক তাকেতো এতিয়াতো কিবা নতুন নতুন ক
কৰিছে
হেল্ল'
পিছে তোমাৰ চাউণ্ডটো আৰু অল সৰু সৰু আহি আছে অলপ জোৰে ক'ব পাৰিবা
হেল্ল' শুনা পাইছা হেল্ল' হেল্ল' অ অ এ কোৱা অ অ তাকে আৰু সেইে ভাল লাগে চাই আগতে স্কুলৰ পৰা আহি ডাইৰেক্ কাৰ্টুনত পঢ়ি যাওক আৰু আজিকালি আৰু ক'ত চোৱা হয়
উম আৰু হেৰিও হৈছিল ন নবিতা নবিতা দৰেমই নবিটা দৰে ম নবিটা দৰে মানে দৰে মৰ পৰা গেজেট খুজিব খুজ আহ আৰু
ত সি এনিৱেডৰ দিয়ে হেলিকপ্টাৰ
ধৰে মানুহ যদি দৰে মানুহ যদি তোমাৰ ওচৰত আহে দৰীমন মানুহ তোমালগত যদি থাকে নবী নিশা তুমি দৰিমনৰ কোনটো গেজে
মই দৰত প্ৰয়াস হৈজো এনিৱেৰ দৌৰ
কিয় বা
কাৰণ তেতিয়া মোৰ মৰজি দি মোক যাৰ তাৰ ঘৰত সোমাই দিব পাৰিম হোম হোম মই ত ঘূৰিব পাৰিম ন অ অ যাওঁ যদি মোৰ ফ্ৰেণ্ডৰ মনত নম্বৰ থাকে মই ফ্ৰেনডৰ ঘৰ ঘৰত গুচি যাব পাৰিম সেনেকে আৰু এনিবাৰ টো থাকিলে মানে তোক কে যাই পাম আৰু তুমি কোনটো গেজেট খুজিবা
মইটো টাইম মেচিন লম
অ আচ্ছা
অ কিয় কাৰণে মই লা মই টাইমত যিকেইটা ভুল কৰিছোঁ সেই টাইম মেচিন দি ধুনীয়াকে ঠিক কৰি দিম কথাখিনি। ঠিক কৰি কিনে চব বস্তু মোৰ মতে ঠিক কৰি দিম আৰু
আচ্ছা আচ্ছা আৰু দৰিমনৰ টো হেলিকপ্তাৰো আছে যে
হেলিকপ্টাৰতো টো এইটো এইটো তো এনেও ফ্ৰি যে পাই যাম উৰিব তেতিয়া হ'লে এক্সটা ক ল'ব লাগে নেকি তোৰ? এনেও ফ্ৰীতে পাই যাম আৰু তাৰ ভিতৰত এইটো আহিছিলে ন জানিছিলে। কি কি নাম আছিল উম হাত তুৰি
নিনজা হাত তৰি অ চাইছোঁ চাইছোঁ খালি ক কম ফু কৰি থাকে ন
অ অ নিনজা হাতৰি ব্লু কালাৰ তাৰ তাৰ হেৰি থাকে আ আ কি কয় তাত ভাই তাৰ ভাইটি আহে সেই ঘৰত থাকে সিহঁতে নিনজা হয় আৰু কা কি কি কয় কি নাম আছিল বি হা
টানিছি
কেনিছি অ কেনেছি। কেনিছি আছিলে সেইটোত তোৰ ছোৱালী ল'ৰাটোৰ ঘৰত থাকিছিলে। এ সিখনৰ সিখনে চাইছিলো মই ডৰিমন বহুত পুৰণিয়ে আছিলে। তাৰপাছত এইটো চাইছিলা মাইতি যে এইটো
অ মাইকী ৰাজু চাইছিলোঁ সেইটোও ভাল লাগিছিল তাতে ৰাজু থাকে।
ছটা ভীমৰ ছটা ভীম ৰাজুৰ কি কয়। ছেকেণ্ড পাৰ্ট।
অ চাইছো চাইছো উম বাপ ৰে কি উৰি উ খালি আকাশত উৰি থাকে সি।
ফুৰি থাকে তাৰ পিছত গেজেট বনাই গেজেট এটি হেৰি বচাই পৃথিৱী কি কয় নিজৰ এৰিয়া নিজৰ এৰিয়া খিনি বচাই কিবা কিবি আৰু সেনেকে এ কিন্তু সৰুতে যিমান কাৰ্টুন চাইছিলো বহুত কেইটা বহুত ভালে ভালে কাৰ্টুন আছিলে। কাৰ্টুন বিলাক চাই কেনে নলেজ কৈছিলোঁ যে সেই খৰুতে যিকেইটা কাৰ্টুন আছিলে। খৰুতে কাৰ্টুন বিলাক আমাক চব মেমৰিজ দি গৈছে আৰু যে ইটো কৰিব লাগে ইটো কৰিব নালাগে হিংসা কৰিলে কি হয়। আমাৰ এই আজিকালি কি আজিকালি সে স ত এটা হেৰিত ট আৰু টেলিভিন হে চাব আৰু হেৰি হব।
সৰুতে মোক কাৰ্টুন চাইছিলো ন তেতিয়া মই কাৰ্টুনক লগ কৰিব মন গৈছে যে জানা কাৰ্টুনত যিমান মেম্বাৰ থাকে। ডৰিমণক লগ কৰিব মন গৈছে। নবিতা হতক চিনচেন,
হয় নেকি? আছে মে মই আ সৰুতে মই চাইছিলো এটা নিউজ চাইছিলো কি কয় দৰিমন আৰু চি এ হাই কি কয় ইণ্ডিয়ান কাৰ্টুন আছিলে নেকি অ মই কি কয় মতো আৰু পাতলো।
অ মতলো পতলো কি যোৰি।
মতি অ মত মতো পতলো কি জউৰী সেইখন এই ভাল লাগিছে সিখনো ভাল লাগিছে সেইটোতো আমাৰ ইণ্ডিয়ান ইণ্ডিয়ান সেইটো ন।
কিন্তু সেইটো মোৰ ভাল লগা নাছিল জানা মই মতো পতলো স্কিপয়ে কৰি দি ছিলো।
হয়, মোৰতো ভাল লাগিছিলে মতো আৰু পাতলো টো বেছি ভাল লাগিছিলে, তাতে চমুচা সি চমোচা খাই কিনে তাৰ হেৰি পাতলোৰ বুদ্ধি বহুত পাতলোয়ে চব বস্তু আৰু দুজনে মিলি কেনে চব বস্তু গ গৰ বৰ কৰে তাৰ পিছতো ঠিক কৰে। আৰু দ ডটৰ ঝাটকা আৰু ঘাচিতাাৰাম পাঁচ পাঁচ চাল ক তাজুৰ বা পাচঁ পাচল তজোৱোত তাৰ তজোবাই হৈ থাকে সি মেকনিকে হৈ যায় কেতিয়াবা হেৰি হৈ যায় অ ফাইভ ইয়াৰছ তৰজোবা আছে বোলে।
অ তুমি মাছ আদ পিয়ৰ চাইছা
কি কবা আৰু আগতে বহুত থাকছিলো এইবিলাক ন!
উম মাছা এদ বিৰ চাইছ নে
অ ভাইছো।
অ এটা ডাঙৰ বিয়াৰ থাকেহে।
অ আৰু এটা সৰু ছোৱালীজনী থাকে
অ এদম টুকলো
অঁ জানো জানো জানো সেইটো চাইছো মই আৰু এই উ তাৰে কেইচামান হেৰি ফ্ৰক না বেৰ নে কি আছে ফ্ৰকে নেকি কি কয়টো? এন্ত দুইতিন অ তাৰ ভিলন আছিল ন প্ৰগ এটা ফ্ৰক আৰু হেৰি দুটা আছিলে তিনিটা ফ্ৰক আছিলে ফ্ৰক দুটাই সেই ছোৱালীজনী কিডনেপ কৰি কৰি লৈ য
জলটো ফোনটোৰ পৰা আছিল তটো মই চোৱা নাই নেকি!
চোৱো নাই‌নিকি এ বহুত পুৰণীয়া হয়টো দিয় আজিকাল সেইখিনিয়ে দিয়া বেলেগ পিছত বেলেগ বিষয়ে কথা পাতিম দে।
অ অ ঠিক আছে দিয়া।
উহ
অঁ